মই এয়া আছোঁ, তুমি?
মই এনেই বহি আছোঁ।
কিবা খালা নাই?
ভাত খাই আহিলোঁ, তুমি?
মইও ভাত খালোঁ, ভাত খোৱাই মানে খাম আৰু বনাই আছে।
অ' অ' অ' ভাত কিহে বনালা আজি?
ভাত কিহে বনাইছে জানো গম পোৱা নাই, মই আমাৰ এইখিনিতে এই গছ এজোপা কাটি আছে
অ'
তাকে কইছো বোলো গছ চছবোৰ কাটিবলগীয়া এনেই কোনো কাৰণ নাই নহয় বোলে কিবা দিগদাৰ কৰিছে তেতি য়া বেলেগ কথা।
সেইটোৱে।
পৰিৱেশ মানে কি আমাৰ পৰিৱেশতো লাগেই ন দৰকাৰী ন।
উম সেইটো কাৰণে বতৰে দেখিছা নে কেনেকুৱা কৰিছে।
ত' সেইটোৱেটো আমাৰ ই গোটেই আমাৰ ইয়াত যিমানখিনি চাৰিফালে থকা চব পৰিৱেশে আমাৰ। প্ৰত্যেকটো বস্তুৰ লগতে দেখোন আমি জৰিত বায়ু, পানী, মাটি গছ গছনি। জীৱ জন্তুৰ পৰা পাহাৰ নদী বস্তু চব দেখোন আমাৰ হেৰি লাগতিয়ালে।
উম
মানে সেইবোৰ গোটেইখিনি সময়ৰ পৰিৱেশৰ অংশ সেইবোৰ।
অ
হয় নাই? গোটেই মানুহৰ জীৱনটোৱে জীৱনটো মানে মানুহৰ ধৰি লোৱা মানুহৰ জীৱনটোৱে মানে পৰিৱেশৰ ওপৰতে গুৰুত্ব বেছি।
হয়টো।
আৰু তেনেকুৱা ক্ষেত্ৰত এতিয়া গছজোপা কাটিছে বেয়া লাগে নহয় গছজোপা টো একো অনিষ্ঠ নকৰাকে ঠানড গৰম দিনত সেই গছজোপাই যি তেতিয়া গছৰ তলতে বহিবগে পাৰে অলপ, ছা দিয়ে।
সেইটোৱে। পাচত আকৌ মানুহে নিজেই পাছত আকৌ মানুহে নিজেইে কয় ন বতৰটো কেনেকুৱা ৰূপ ধৰিছে ইমান গৰম।
উম।
ত' মানুহে নিজেই কৰি লয়।
যেতিয়া মাঘ বিহুৰ যেতিয়া হয় তেতিয়া সেইজোপা গছৰ ডাল কাটিয়ে গছ গছৰ ডাল কাটিয়ে মেজি জ্বলাব পাৰি।
উম।
তেনেকুৱা গছজোপা কাটিব লে লৈছে মানুহে তাকে
উম। সেইটোৱে।
ৰাস্তাৰ কাৰণে এইযোৰ গছজোপা থাকিলে বেয়া হ'ব ৰাস্তা আহিব নতুন ৰাস্তা বনিব। মানে কি হয় এতিয়া নতুন-নতুন মানে নতুন-নতুন বস্তু নিৰ্মাণ কৰাৰ জহত মানে এইটো পৰিৱেশ বোৰ মানে কি হৈছে মানে, বহুত মানে বহুত ক্ষতি হৈছে মানে, নষ্ট হৈছে পৰিৱেশৰ লগত মানে হেৰি কৰিছে মানে। বনাঞ্চল ধ্বংস হৈ গৈছে গছ কটা-কটি। সেইবোৰ মানে, আৰু বেছিকে যে প্লাষ্টিক ব্যৱহাৰ হৈছে য'ত-ত'ত, প্লাষ্টিকৰ ব্যৱহাৰ এতিয়া যে বায়ু প্ৰদূৰ্ষণ হৈছে, পানী প্ৰদূৰ্ষণ হৈছে। মাটি প্ৰদূষণ হৈছে মানে আগৰ দিনৰ নিচিনা মানে, আগতে অলপতে আজিকালি মানে খেতিও ভাল নহয় মানে।
উম।
চব মানে গছ-গছনি কাটি পেলোৱাৰ কাৰণে মানে আমাৰ
গছবোৰ কাটি আদায়, নাজানো দেই কি? সেইটোৱে।
কাৰণ আমি গছ পৰাই অক্সিজেন পাওঁ নহ।
উম।
তাৰছে কাৰ্বন ডাই লয়, কাৰ্বন ডাই অক্সাই যদি হে বাহি যায় তেতিয়া টো মানুহ মৰিয়ে থাকিব।
উম। সেইটোৱে।
আমি এতিয়া অক্সিজেনটো গছৰ পৰাই লওঁ, সেনেকে যদি গছবোৰ কাটি কাটি পেলাই তেতিয়াটো হেৰিও নহ'ব, প্ৰকৃতি ধ্বংস কৰিব নালাগে ন।
আমাৰ ইয়াতো ৰাস্তা ধেৰ গছ কাটিলে।
উম,
দুইটা চাইটে এতিয়া বহুত গছ কাটিলে তেতিয়া।
সেইটোৱেইটো এতিয়া গোটেই কি বুলি কব গছ বুলি ক'লে, গোটেই পৃথিৱীখনো একদম উশাহ বুলিয়ে কব পাৰি আৰু। গছ, অ', খোৱা মানে।
উম,
কাৰণ গছ-গছনি থাকিলে মানে কি হয়? পৰিৱেশৰ মানে যিবোৰ গৰম তাপমাত্ৰা, সেইবোৰ মানে অকমান মেইনটেইন কৰি ৰাখে ন। নিয়ন্ত্ৰণ কৰি ৰাখে, এতিয়া চোৱা গছ-গছনি কাটি যোৱাৰ ফালে কিমান গৰম হৈছে।
সেইটোৱেই, উম।
চব বতৰ খেলি-মেলি হৈছে বতৰৰ যেতিয়া পানী লাগে, তেতিয়া পানী নালাগে নিদিয়ে। যেতিয়া, ৰ'দ লাগে তেতিয়া পানী দিয়ে, তেনেকুৱা হৈ গৈছে ন। ডাঙৰ সমস্যা হৈ যায়।
সেইটোৱে।
গছ-গছনি ৰুব লাগে, কাৰণ এতিয়া পৰিৱেশত বহুত মানে কি কাৰ্বন ডাই অক্সাইড বেছি হৈ যায় ন। না, না, না, নাই ইমান মানুহ হেৰি কৰিছে, এতিয়া কাৰ্বন-ডাই অক্সাইড বেছি হ'লেটো গছ পুলি ৰোপণ ৰুলেহে বহুত ধেৰ ধেৰ শ- শ গছ পুলি ৰুলেহে সেই কাৰ্বন ডা অক্সাইডটো একদম নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব ন?
অ', অ' তাকেই।
গছ-গছনিয়ে মাটি সংৰক্ষণো কৰেচোন?
উম, মানুহে নিজেই কৰিছে এইবোৰ।
উম। মানে গছজোপা জোপ তুমি ৰুই থোৱা, মানে গছৰ শিপাখিনিয়ে গোটেই মাটিটো খামচ মাৰি ধৰি থাকে ন? তেতিয়া মানে খহি যোৱাত মানে হেৰি থাকে মানে খহি নাযায় মানে সহজে।
উম।
মানে বেছিকে মানে কি পাহাৰীয়া অঞ্চলবোৰত।
তই জিয়াই থাক? সেই মানুহবিলাকে নিজেই এইবিলাক কৰি কৰিছেই, কৰি পেলাই আকৌ পাছত নিজৰে লোকচান হয়, নিজৰলেই বেয়া।
উম, গছ-গছনি হোৱা হলে, বৰষুনো হেৰি হয়, কৰে নহয় বৰষুণৰ কাৰণেতো ভাল গছ গছনি ৰুলে।
সেইটোৱেই। মানুহে পৰিৱেশ নিজে ধ্বংস কৰিছে পৰিৱেশটো।
উম। বেছিকে বণ্যঅঞ্চলবোৰ মানে, পাহাৰবোৰ জংঘল-চংঘল সেইবোৰ মানে সংৰক্ষন ক্ষন কৰিব লাগে, গছ-গছনি নাকাতি।
আৰু তুমি ৰাতিপুৱা শুই উঠি হ'লেও তুমি পৰিৱেশটো চালেই মনটো ভাল লাগি যায়।
ত' এনেকুৱা মাজেদি মানে তোমাৰ গৰ-গৰম ন-ন-ন
উম সেইটোৱেই।
উম', আৰু তুমি চাবাচোন ৰাতিপুৱা শুই উঠি ধুনীয়কে তুমি বাহিৰ পৰিৱেশটো চাবাচোন বাৰু গছ গছনি ভৰা
এতিয়া বছন আছে। উম।
ইমান ভাল লাগে, পৰিৱেশটোৱে ভাল লাগে।
আৰু গছ গছনি ৰুব লাগে, বহু
মনটো ভাল লাগি যায়।
আৰু গছ গছনি ৰুলেই নহ'ব, তাত যত্মও কৰিব লাগিব। এইবোৰ পানী চানী দিব লাগিব।
তৰ নেটৱৰ্ক নাই নি বাৰু?
হয় নাই?
তোমাৰ মাতটো অলপ লাগি লাগি আহিছে, উম।
মোৰ
সেইটো।
নেটৱৰ্ক আছে, তোমাৰহে নাই।
মোৰ ভুল হৈ আছে।
এতিয়া, শুনিছাই
উম, শুনিছোঁ কোৱা। তাকেহে পাই, আমাৰ ফালে গছ গছনিবোৰ আছে বাৰু দেই।
অথনি কথাই পাতি আছোঁ। উম।
তাকে আমাৰ ফালে বোলো বকে গছবোৰ নাকাটে বাৰু। আমাৰ চাৰিওফালে অকল গছ গছনিহে আছে।
উম।
আমাৰ সেই তেতিয়া ৰাস্তাটো যেতিয়া বনাইছিলে, তেতিয়াই কাটিছিলে গছবোৰ দুইটা চাইডে।
উম।
ৰাস্তাৰ কিনাৰে কিনাৰে।
উম।
তাৰ পাছৰ পৰা এতিয়া নাই আৰু।
এতিয়া গছ গছনি কাটিব নোৱাৰ, নিদিয়ে ন' বহুত জেগাত।
অ' মানুহে নিদিয়ে কাৰণ
নিজৰ গছজোপা থাকিলে কিমান ভাল।
উম।
তোমাৰ গৰমৰ দিনত ইমান কষ্ট হয় নে গছ ফেনৰ হাৱাত থাকিব নোৱাৰি মানুহ।
উম।
কিন্তু তোমাৰ এনেকে ছাত থাকিবাচোন, সেইকণ সমান শান্তি কেতিয়াও নহয়।
উম।
সদায় তুমি চাই ল'বা ভালকে, হয় নাই কোৱা, ফেনৰ হাৱা আৰু ৰিয়েল বতাহ। বহুত পাৰ্থক্য আছে। উ, কেতিয়াও শান্তি নাপায় মানুহবিলাকে।
মানে কি হয় যদি মানে কেতিয়াবা যদি গছ কাটিবলগীয়া হয়, তেতিয়া সেই তাৰ পৰা মই কাটিবলগীয়া প্ৰয়োজন কিছু, কেতিয়াবা একুৱা হয় যে প্ৰয়োজনেই হৈ যায় গছ কাটিব লাগিবই মানে নহ'বই। তেতিয়া মানে গছ যদি কাটে তেতিয়া দহ পোন্ধৰ জোপা ৰুই দিব লাগে ন'।
উম।
দহ পোন্ধৰ জোপা যেতিয়া ৰুই দিবা তেতিয়া ভাল হৈ যায় ন'।
উম।
আৰু বেছিকে আজিকালি কি হৈছে প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে বহুত, পলিথিন ক'ৰবাত য'ত ত'ত প্লাষ্টিকে প্লাষ্টিক।
এজোপা গছ ৰুলে তিনজোপা, চাৰি জোপা ৰুবই লাগে। এজোপা গছ কাটিলে বোলো তিনি চাৰি জোপা ৰুবই লাগে।
ৰুবই লাগে অ'।
উম, মানে দৰকাৰ হ'লেহে কথাটো কৈছোঁ। মানে দৰকাৰ যদি কাটিবলগীয়া হয় কেনেবাকে তেতিয়া আৰু বেলেগকে ৰুবই লাগে।
সেইটোৱেতো।
এই মানুহে এতিয়া এতিয়া চৰকাৰে নতুনকে নিয়ম উলীয়াই দিছে নহয়, গছ পুলি ৰুই ৰুই ফটো দিব লাগে।
প্লাষ্টিক ব্যৱহাৰ কৰিছে যেতিয়া প্লাষ্টিকবোৰ য'ত ত'ত পেলাই ন' সেইকাৰণে গোটেই গছ গছনিবোৰো মানে কে মাটিবোৰ হেৰি হৈ গৈছে পুৰা।
উম আৰু প্লাষ্টিকটো পচি নাযায়টো। ইমান বেয়া বস্তু পচিয়ে নাযায়।
আৰু বেছিকে আমি আমি প্ৰয়োজন কিছুমান যে পানী যে বেছি ব্যৱহাৰ কৰে যে এনেই মিছাকে যে।
উম।
মানে এইবোৰ বেছি হেৰি কৰিব নালাগে অযথাত মানে এইবোৰ কৰিব নালাগে পানী
অ' মানে কিছুমান জেগাতে পানীৰ কাৰণে কিমান মানুহৰ হাবাথুৰি খাবলগীয়া হয়। পানী তোমাৰ পাবলৈ নাই। উম।
আৰু য'ত ত'ৰ মানুহবিলাকে আজিকালি কি কৰে যতে তাতে একদম যি টি বস্তু পেলাই দিয়ে আৱৰ্জনা গোটেই আৱৰ্জনা লেতেৰা বস্তুৰে একদম ভৰি পৰে।
সেইটোৱে।
ডাষ্টবিন দিয়ে ডাষ্টবিনত পেলাব লাগে। আজিকালি চৰকাৰে এখন গাড়ী দিয়ে। ন প্ৰত্যেকৰ গাঁৱে গাঁৱে এনেকে মানে, চহৰে চহৰে আহে। যি নেকি গাড়ীখনৰ ডাষ্টবিনৰ বস্তুবোৰ পেলাব পাৰি মানে আৱৰ্জনা বোৰ।
উম কিন্তু মানুহবিলাকে আকৌ নেপেলাই নহয়।
উম মানে কি এতিয়া মানুহৰ দায়িত্ব সেইটো আৰু উম যে আমি যে এনেকে পৰিৱেশৰ ৰক্ষা কৰিব লাগে তেতিয়াহে আমাৰ নতুন প্ৰজন্মৰ বাবে
সেইবোৰ যদি নাভাবে। সেইবোৰ কৰি লাভ নাই ন।
উম লাভ নাই।
আৰু কলেজ বিলাকত বা স্কুল বিলাকত সৰু সৰু ল'ৰা-ছোৱালী বিলাকক পঢ়োৱাই হয় যে পৰিৱেশৰ ওপৰত গুৰুত্ব দিব লাগে।
উম, উম।
মানে স্কুলবিলাক পাতেই নহয় পাঁচ জুন তাৰিখে পৰিৱেশ দিৱস।
উম।
গছ গছনি অকল পাঁচ জুন তাৰিখে যে দিৱস বুলিয়ে যে গছ ৰুব লাগে সেইটো নহয় ন।
অ' এতিয়া যে তোমাৰ নতুনকে যে, এতিয়া নতুনকে চৰকাৰে এটা দিছে ন মাইকী মানুহ বিলাকক যে পইচা দিছে
উম।
পইচা দি পেলাইতো তোমাৰ হেৰি কৰিবলৈ দিছে, গছ পুলিৰ ফুটো দিবলৈ দিছে নহয়।
উম।
উম। সেইটো এটা ভাল কামেই কৰিছে। নহ'লে মানুহ বিলাকে গছটো নুৰুৱে, সেইটো কৰিলে গছটো ৰুব।
অ' টো এতিয়া আমাৰ অসমতে কিবা দেখা নাই এখন ৰাষ্ট্ৰীয় উদ্যান আছে।
মানুহে মিছাকে কৰে বুলি
উম।
মানে ৰুই পেলাই তোমাৰ ফটো মাৰি পেলাই দিবলৈ দিছিল।
অ'।
চোৱা ইমান মানে ভালৰ কাৰণেই কৰিছে সেইবোৰ আমাৰ নিজৰ কাৰণেই। উম।
এ আমাৰ ইয়াত কাজিৰঙা আছে মানাস আছে সেইখন ৰাষ্ট্ৰীয় উদ্যান আছে।
সেইটোৱে।
বহুত মানে কি নেদেখা, নেদেখা জীৱ জন্তু আছে ন তাতে। আৰু সেইবোৰ যদি, যদি সেইবোৰ যদি ক্ষতি হয় গছ- গছনি যদি কাটি পেলাই এতিয়া তেন্তে জীৱ জন্তুবোৰ থাকিব ক'ত।
উম।
সেই বোৰটো সংৰক্ষণ কৰি ৰাখিব লাগিব ন অসম চৰকাৰে। অকল অসম চৰকাৰক। কৰিলে নহয় সকলোৱে মানে সকলো গোটেই মানে অসমৰ যিমান নাগৰিক আছে সকলোৰে দায়িত্ব মানে সেইটো কৰা। যে এখন বনাঞ্চল জাতে ধ্বংস নকৰক কিবা কিবি।
মানুহো দৰকাৰ।
কাৰণ যদি তুমি যদি নিজে এ যদি এতিয়া পৰিৱেশ যদি মানে ভাল হৈ নাথাকে বা পৰিবেশটো যদি বিনষ্ট হৈ থাকে য'তে ত'তে যদি লেতেৰা জাবৰ জথোৰ হৈ পৰি থাকে তেতিয়া নিজৰ স্বাস্থ্যৰো হানি কৰা হয় না।
উম সেইটোৱে কথা।
বায়ু মাটি পানী যদি এইবোৰ ব্যৱহাৰ যদি বেয়া হয় পানী যদি কোনোবাত দূষিত হয় বা খাবলগীয়া নহয় সেইবোৰ যদি খায় তেতিয়া মানুহৰ স্বাস্থ্যৰ অপকাৰ হয়।
সেইয়ে।
সেইকাৰণে মানে পৰিৱেশ মানে অকমান মানুহে হেৰি কৰিব লাগে মানে। কিবা এটা কৰিছোঁ নো তাতে বহুত ভাবি চিন্তি কৰিব লাগে।
পৰিৱেশ সমূহত গুৰুত্ব দিব লাগে আৰু মানুহে যে মানে গুৰুত্ব দিবৰ হ'ল আৰু।
গছ পুলি ৰুবই লাগে মানে গছ কটাটো বন্ধ কৰিব লাগে। দীপৰ বিলোটো এইফালে গছ চছ বোলে কাটি পেলালে বোলে।